হেলো
উম ভালে আছা
অস, ভালে আছোঁ, তুমি ভালে আছা?
অ', ময়ো ভালে আছোঁ, কি কৰি আছা?
বহি আছোঁ, তুমি কি কৰি আছা?
ময়ো বহিয়ে আছোঁ।
চাহ তাহ খাইছা হয় ভাল, চাহ তাহ খাইছা?
খাইছোঁ।
ঘৰতে আছা?
চাওঁতেই আছোঁ তুমি?
ময়ো ৰুমতে বহি আছোঁ।
উম।
তোমালোকৰ ফালে এই খেতি চেটি কৰেনে?
ফালে খেতি কৰে।
কি, কি খেতি কৰে?
সৰিয়হ, ধান, ঘেঁহু। মৰিছ। বিলাহী, আলু। আৰু বিভিন্ন ধৰণৰ খেতি।
পিছত কি এইবোৰ নিজৰ ঘৰৰ কাৰণে কৰে নিজে খাবৰ কাৰণে কৰেনে বিক্ৰী কৰে?
বিক্ৰীয়ো কৰে, তোমাৰ ঘৰত খাবলেয়ো কৰে, খাওঁ, বিক্ৰীয়ো কৰোঁ, তোমালোকৰ ফালে কৰে এইবিলাক?
কৰে আমাৰ ফালে ইমান বেছি নকৰে হলেওঁ কিছুমান কৰে ধান খেতি কৰে, পিছত সৰিয়হ কৰে। কেইটামান খেতি কৰে বেছি নকৰে। হয়, ভাল হয়, এতিয়া ধান হৈ চে, ধান খেতিৰ হৈছে।
প্ৰযোজ্য খাৰ পাই।
হয়, পায়। তোমালোকৰ ফালে পায়?
উম, পায় উম, উম, মাটি ঠিকেই আছে। সাৰুৱা মাটি ভালেই।
খাৰুৱা মাটিত খুব খেটি ভাল হয়। পিছত কি ছবজী খে যে, এইবোৰ চবজি খেতি সদায় ভাল হয়।
ভালেই হয়, বেচ যেতিয়া পানী আহে বানত বানপানী তেতিয়া অলপ ক্ষতিও হয়।
ক্ষতি হয় বানপানী আহিলে ক্ষতি হয় বহুতো গছ-গছনি ভা হয় পানীত বেছিকে দাগ আহিলে।
উম, উম, নষ্ট হয়।
এইবোৰতো নষ্ট হ'ল, ধ্বংস হ'ল বহুত, এনে বানপানী নাথাকিলে এনে নৰ্মেল দিনত ঠিকেই থাকে।
অ'।
কেতিয়াবা সাৰ-পানী দিয়া।
সাৰ দিও। মাৰ হেৰি, খেতি বুজি দিয়া হয়। ধান, যিকোনো বস্তু লগোৱাৰ আগতেও দিও প্ৰযুজ্যমান আৰু লগোৱাৰ পাছতো দিব লাগে নহলে
লাহে লাহে খাই দিয়ে।
উম, পোক-পৰুৱাই খাই দিয়ে। তোমালোকৰ ফালে খাৰ ঠিকমতে দিয়া হয়, খাৰ-পানী?
হয়, দিয়া হয়, থিকেমতেই দিয়া হয়। আৰু আমাৰ ফালে ধান খেতি ভাল হয়, ধানো ভাল হয়। সৰিয়হ হয় ভাল হয়।
তোমালোকে চৰোৱা কিহেৰে? খেতি।
হাম ট্ৰেক্টৰ দি। তোমালোকে?
ট্ৰেক্টৰ দি।
আজিকালিতো এতিয়া গৰু-চৰো ইমান নাই, কম মানুহে এই, আম, কি লাগে লাহে আপডেট হৈ আছে এতিয়া ট্ৰেক কৰে। আগৰ দিনততো গৰু আছিলে, গৰু দি চৰাইছিলে।
উম।